চাই
অ', পাইছোঁ-পাইছোঁ, কি খবৰ? অ অ ভাল নহয় বাকী?
আহ ভালেই ভালেই
অ এ মোৰ ভালেই মই যে টাউনলৈ গৈছিলো মানে কাম এটা আছিল।
অহ।
তাৰপা এতিয়া আহি আছো আও ঘূৰি।
আচ্ছা, এ টাউনলৈ আজি গৈছিলি মানে।
অঁ টাউনলৈ গৈছিলোঁ।
বাকীতো সেই খবৰ দি ঠিকে আছে নে? খোৱা বোৱা কি হ'ল এতিয়া মানে খোৱা টাইমতটো গ'লেই বাৰু ভাল
ভাত- পানী বাৰু খাইছিলো তাৰপা এই এতিয়া আহি থাকোতে বাটতে পৰঠা তাকে খালো আও মই
পঢ়া কালি তম ঘৰাৰ কা
হ বাকী ঘৰতেএ নে কি এতিয়া
অ ঘৰতে এই তোৰ এতিয়া গ- গৰু -গৰু ওচৰলৈ যাবলৈ গাইছো মানে তোৰ গৰু আনোগে আৰু।
পোন্ধৰশমান টকা ইয়াত মাৰিলো আকৌ কেইদিন এয়া নহয় অ অ। ঠিকে আছে, তেতিয়া বাকী আজি বাগানলৈ গৈছিলা বোলে?
অ বাগানত আজি সেই ৰাতিপুৱাতে মই তো খ কৈছিলোৱে নহয় বাগানলৈকে গ'লো তাৰপৰা বাগানৰ পৰা আহি পেলাই তোৰ ব মই বাৰু সোনকালে হলো মই মানে আজি পাত নিচিঙলো পাতটো মায়ে দেতাই ছিঙিলে বাকী মই মেডিচিনটো অলপ মাৰি দিলো
হয়
আজিকালি মাটিবোৰত মানে কিবা সাৰ নহলে কাম নোহোৱা হৈছে
গম পাইছো গম পাইছো এনেকোৱাই হয় বাৰু আজিকালি।
আহ সেইটো কাৰণে সাৰটো অলপ মাৰি দিলো আৰু
অ অ। খেতি -বাতি আমাৰ এই তেনেকে মাটি নাই নহয়।
এ
আমি হেৰিহে কওঁ প্ৰতিবছৰে ধানটো কিনি থওঁ।
অ অ সেইটো মানে একাউণ্ট চলোৱা।
অ অ সেইটোৱে মানে ধানটো কিনা থাকে আমাৰ, সেই ধানটো কিনি থৈ দিওঁ প্ৰত্যেক বছৰত তাৰ পৰা সেই মানে পইচাটো এতিয়া যে মাটি ৰোৱা সময়তে দি মেলি আজৰি কৈ থওঁ।
অ মানে তহঁতে ধ ধানটো কিনি আন ন কবলৈ গলে
অ।
অ অ ঠিকে আছে তেতিয়া সেইটো সেইটো ভাল এপ কৰা সেইটো ভাল বাৰু।
সেইটোয়ে কওঁ আমাৰ প্ৰতিবাৰে
অ অ নাম্বাৰ ফোন নাম্বাৰ চাৰ ওলাই দি থোৱা। নহলে ৰিফ্ৰেছ কৰা সেইটো তাৰপিছত আৰু আমাৰ ইয়াত মানে কণ্ডিচন এটা হৈছে যি আমাৰ মানেটো কি হৈছে এতিয়া এই মেথোন খিনি মানে পাহাৰৰ পৰা নামি আহে ন নামি আহি পেলাই মানে গোটেই খেতিপথাৰখিনি যিখিনি মানুহে কাম কৰিছে ন সেইখিনিক খেতিপথাৰ মানুহে নষ্ট কৰি দিয়ে।
আচ্ছা আচ্ছা
সেইটো কথা প্লেষ্টৰত আপডেট মাৰা, তাৰ পিছত সেইটো অ সেইটো তাৰপিছত মানে কি হৈছে যেতিয়া মেথোন খিনি মানে নাম নামি আহে ন এতিয়া যিখিনি মানুহে হেৰি এই কঠীয়া যিখিনি পাৰিছে ন সেই কঠীয়া খিনি মানে সম্পূৰ্ন ন
দিয়ক অ গম পাইছো মে জুনে বাও বহুত অসুবিধা ইয়াত।
সেইটোয়ে, আৰু যিখিনি মানে ধৰ এতিয়া আমাৰ যদি কঠিয় যদি নষ্ট নষ্ট যদি য হৈ যায় ন তেতিয়া কঠীয়াখিনি ধৰক ক'ত তেনেকে মানুহে ৰুব ন? ক'ত? কত? কেনেকে ৰুব হয় নাই বাও?
শুনিছনে?
শুনি আছো শুনি আছো। মানে এতিয়া মেথোনখিনিয় য আহি পেলাই কঠীয়াখিনি যদি নষ্ট কৰি দিয়ে তেতিয়া কেনেকে মানে ক'ত ৰুব!
অ।